হেল্ল', হেল্ল'
উম, গুড মৰ্ণিং।
অ গুড মৰ্ণিং, হুম। উম খক তোমাৰ মই ৰানিং কৰিব গ'লো। ৰানিং কৰি সেইটো মই জিম কৰি মানে ঘৰত আহো। পাইছো আৰু আহিছো আৰু এতিয়া মানে অলপ মানে বাগৰিছো আৰু মানে উম গা বিষ হৈ গৈছে।
ক'ত ঘৰ তোমাৰ এনে?
তোমাক এইটো পিছত কণ্টেক কৰি কৈ নেকি?
অ, অ ঠিক আছে তে।
উম কি কৰি আছা তুমি এতিয়া?
সেয়া মই তোমাৰ উঠি কৰি আহিছো অলপ আগত মানে
অ খবৰ ভালে তোমাৰ
ভালে, ভালে। তোমাৰ?
হেল্ল' ভাল, ভাল মোৰো ভাল। ভাল, ভাল মোৰো ভাল বাৰু। এনে ঘৰৰ খবৰ পাতি মোৰো ভালেই বাৰু
আচ্ছা তোমাৰ ঘৰত কোন কোন আছে
ৰখা দেই এক মিনিট
উম
হেল্ল'
উম হেল্ল'
হেল্ল'
হেল্ল'
অ শুনিছা ন
অ শুনিছো শুনিছো
তোমালোকৰ ঘৰত কি খবৰ কেনেকুৱা
ভাল ভাল তোমালোকৰ ভাল নে বেয়া
হা হা
আমাৰ ভালেই বোলো তোমালোকৰ
ভালে ভালে ভালে এনেই চাহ পানী খালা নে নাই চাহ
চাহ তাহ খালো তুমি খালা নাই
খালোঁ খালোঁ মই খালোঁ
অ
এনে এতিয়া তুমি কি কৰি আছা পঢ়ি আছা নে কি মই তোমাৰ এবাৰ মই বি এ ফাৰ্ষ্ট ছেম
বি এ ফাৰ্ষ্ট ছেম ন ক'ত পঢ়া
নাই মই এতিয়া এডমিশন লৈছো হেৰিত উম ঢেকীয়াজুলিত
অ অ ঢেকীয়াজুলিত ন
এনেই তুমি বিজনেছ কৰা নেকি কিবা
বিজনেছ তেনেকৈ এতিয়া বৰ্তমান কৰা নাই ভাবিয়ে থকা হৈছে আৰু কি কৰা যায়
উম উম উম
মানে ঘপ
মই মানে কৰো মানে বিজনেচ
উম কিহৰ কিহৰ কৰা
মই তোমাৰ গাহৰি ফাৰ্ম এখন আছে আমাৰ
অ আছে
অ অ
উম
গাহৰি তোমাৰ হা
কিমান আছে কিমান মান আছে
গাহৰি তোমাৰ বিছটা আছে মোৰ
বিছটা
ডাঙৰ ফাৰ্ম মানে
উম উম উম তুমিয়ে চোৱা নে কি বেলেগ কোনোবা চাই
আমাৰে মানে মইয়ে চাওঁ আৰু
অঁ
তোমাৰ মানে এতিয়া দানা দিব যাব লাগিব মানে তোমালোকৰ লগৰ হ'লে টুঙগুৰি পোৱা যদি কণ্টেক কৰিবা।
আমাৰ
টুঙগুৰি
অ অ
অ কণ্টেক কৰিবা মই লৈ আহিম গৈ।
উম উম হ'ব বাৰু।
উম
তুমি কিবা বিজনেছ কৰিবা কৰা যদি মোক কণ্টেক কৰিবা আৰু পাৰ্টনাৰশ্বিপ দিম
কাক অ তেনেকা কৰিব পৰা যায় কিন্তু মানে ঘপচে তুমি এতিয়া মানে কৰিম বুলি ক'লে কৰিব পৰা নাযায় কি বিজনেছ কৰো কাৰণ কোনোবা বেছিভাগ প্ৰফিট থাকে বেছিভাগ কিছুমানৰ লোকচানো হয় ন সেইকাৰণে ভাবা হৈছে আৰু কি কি ধৰণৰ
আৰে তোমাৰ চোৱা প্ৰথমতেতো প্ৰফিট নহয় প্ৰথমতে তোমাৰ কিয় প্ৰফিট নহয় প্ৰথতে তুমি চাই লোৱা বিজনেচটো মানে কেনেকুৱা হৈছে তাৰ পিছতহে তুমি ছেকেণ্ড বাৰ প্ৰফিট হ'ব
উম‌ প্ৰথমবাৰতো এনেও নহয় বাৰু
অহ
বাকি খোৱা বোৱা কৰিলা
হা হা
খোৱা বোৱা কৰিলা
খোৱা বোৱা কৰিলো মই বাৰু
ঠিকে আছে
এই পুৰি দুখনমান খাই দিলোঁ আৰু
উম উম
এতিয়া দুপৰীয়া হে বাৰু খাম আৰু ভাতটো মানে
উ তোমালোকৰ টো গাহৰি যে পোহা যে তাতো দানা চানা বিলাকো যোগাৰ কৰিব লাগে ন
অ দানা মানে আমাৰ মানে তোমাৰ মিল আছে ন ইয়াত
উম উম উম
মানে মিলৰ পৰাই তোমাৰ তুঙগুৰি আনো আৰু তোমাৰ লগৰ ফালে আছে যদি কণ্টেক কৰিবা আৰু
আছে বাৰু
অ কণ্টেক কৰিলেই হ'ল আৰু যাম মই আনিম
উম উম আহিবা আহিবা তেতিয়া লগো পোৱা হ'ব
অ এনে তুমি ফুৰিব যাবা নেকি কৰবাত
যাব পাৰি
অ যোৱা যদি আমাৰ লগত যাব পাৰিবা
উম উম
আমি মানে তাৱাং যাম বুলি ভাবিছোঁ তাৱাং যাম
কেতিয়া কেতিয়া কেতিয়া
তোমাৰ আমি পোন্ধৰ তাৰিখ মানে যাওঁ একৈশ তাৰিখ মানে গুচি আহিম
পোন্ধৰ তাৰিখ মানে যাবা ন কিহত যাবা বাইক লৈ নেকি
অ বাইক লৈ যাব পাৰি
উম উম কি বাইক আছে, আছিলে আছে
মোৰ নাই মই মানে মানে পইচা অলপ অসুবিধা হৈ আছে ন
হেল্ল' অহ
মানে লগৰ বাইকত যাম মই মই মানে এখন লমহে হিমালয়ান ল'ম চাগৈ
অ সেনেকুৱা ভাল বাৰু এডভেঞ্চাৰ কাৰণে
হা - হা?
এডভেঞ্চাৰৰ কাৰণে সেইবিলাক ভাল মানে, ঘু- ৰাইডত যাবৰ কাৰণে।
অ' এ হিমালয়ান ল'ম, হিমালয়ান।
অ' হিমালয়ান ভাল - ভাল।
ফৰ ফিফটি লম, ফৰ ফিফটি খন লম
অ অ কেতিয়া মানে ল'ম বুলি ভাবি আছা প্লেনিংটো কেতিয়া মানে হ'ব
তোমাৰ এতিয়া ৰখা কেইদিনমান চাই লওঁ আৰু পইচা পা তিও কথা আছে ন
অ' সেইটোৱে। বাকী টাৱাঙত গ'লে বাজেট কিমানমান যাব পাৰে? হা? টাৱাঙত এতিয়া যোৱা পাছত, বাজেট কিমান মান যাব
অ' এটাৰ তোমাৰ পাঁচ হাজাৰ মান
পাঁচহাজাৰ বেছি যাব নেকি? ন ডাবুল গ'লে কম যাব বাৰু।
অ' আমিতো থাকি আহিম ন'।
উম, মানে সেইকাৰণে পাঁচ হাজাৰ বেছি যাব লাগে। বেছি যাব, কাৰণ তুমি এতিয়া যাওঁতে - যাওঁতেই তোমাৰ দুটা মানে, এখন বাইকত দুটা গ'লে, তুমি দুটা অকমান মানে মিলাই কৰি গ'লে অলপ, বাজেটটো কমে আৰু। হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল'? হেল্ল'?
উম - উম।
কি কৈ আছ
কোৱা।
হেল্ল'?
হেল্ল'? অ' শুনিছোঁ কোৱা।
অ' কি কৈ আছিলা? এতিয়া মানে মোৰ মানে নেটৱৰ্কটো প্ৰব্লেম দি আছিল অলপ।
উম - উম, মই মানে তোমাৰ কৈছিলোঁ এতিয়াতো টাৱাং মানে, অকলে গ'লে ধৰ পাঁচ হাজাৰ বাজেটটো বেছি লাগি যায়। এতিয়া দুটা গ'লে ধৰ অলপ মিলাব পৰা যায়, পেট্ৰলৰ পৰা আদি কৰি।
অ' সেইটোৱে মানে তোমাৰ চোৱা আৰু। আমিতো থা কি আহিম ন', মানে তোমাৰতো বাজেটটো লাগিবই বাৰু।
উম, বেছি লাগিব মোৰ মতে মিনিমাম। আঠ-ন হাজাৰ মানতো লাগিব লাগে। ভালকে মানে ভালকে যাম বুলি ভাবিলে তেনেকে যাব পাৰি আৰু।
অ'। অ' বাজেটটো মিলাই ল'লেই হ'ল আৰু। না কি ক? অ'।
উম, টাৱাঙত ক'ত মানে পুৰা- অ' এটা ৰুমত
অ' এটা ৰুমে ল'লা, গোটেইখিনি থাকিলেই হ'ল। ল'ৰা আৰু, কি আৰু ন'?
অ' ল'ৰাতো টেনশ্যন নাই।
সেইটোৱে আৰু। যদি যোৱা, কন্টেক কৰি আছোঁ তোমাক। যোৱা যদি কণ্টেক্ট কৰিম ন'?
কৰিবা - কৰিবা। গ'লে ভাল লাগিব।
অ' এনে তুমি এপ্লাই-চেপ্লাই কৰিছাগে নাই, মানে তুমি ইণ্টাৰভিউত?
উম, এতিয়ালৈকে কৰা নাই। মানে তোমাৰ হেৰি কৰা আছে, অ' পুলিচৰ ফৰেষ্টৰ এনেক মাজতে ওলাইছিল ন', সেইবিলাক তুমি? হা?
মই মানে কৰিমহে এইবাৰ, মানে মোৰ বয়স হোৱা নাছিলে ন'। মানে এতিয়া হৈছে ওঠৰ বছৰ হলে।
উম, কৰিবা - কৰিবা। মোৰ কৰা আছে বাৰু।
ৰানিং যোৱা কি নোযোৱা?
ৰানিং যোৱাই নাই তোমাৰ। হেৰি মানৰ পৰা যাম বুলি আছোঁ, নেক্সট মাহ মানৰ পৰা অকণমান ঠাণ্ডাটো পৰক।
অ'।
নহলে ৰাতি এতিয়াতো গৰমত শুবলে নোৱাৰি ন'।
অ' আমি যাওঁ বাৰু
উম।
আমি মানে আমাৰ পকাৰাস্তাত যাও না আমাৰ ইয়াত মানে ফিল্ড নাই গম পাইছা মন
উম, অ'। আমাৰ আছে ফিল্ড ইয়াৰ দূৰ আছে মেডিকেলত চিনি পোৱা, মেডিকেল চিনি পায়।
অ', অ'।
আহ এফালে আছে, দূৰ হয় আৰু অলপ।
উম।
উম, তুমি কি-তুমি কি ফিল্ডখনো চিনি পোৱাই।
অ', তুমি কি চিনি পাওঁ।
উম, উম।
উম।
সেইখনে আছে আৰু ওচৰত মানে সেই দূৰ আৰু বহুত দূৰ তাকে আৰু।
তুমি কিমালৈ মানে এনে কিমান লকে পঢ়িলা?
মই তোমাৰ টোৱেলভ পাছ কৰা পিছত এৰিলোঁ। উম, উম।
অ'।
ভাবিছিলোঁ বি এ টো পঢ়িম বুলি এ মন নগ'ল।
অ', অ'। উম, মই নে কি কৰোঁ, সেইটোয়ে লাগি আছোঁ মানে।
হা?
বাকী, মাহঁতে কি কৰি
হা? হা?
মাহঁতে কি কৰি আছে তোমালোকৰ?
মাহঁত? আছে এনে।
উম, ভাত পানী বনাইছে?
অ', ভাত পানী মানে আজি ভাত বনোৱা নাই আমাৰ।
কিয় আজি নোখোৱা নেকি? অ', অ', আচ্ছা-আচ্ছা।
অ', তোমালোকৰ?
আমাৰ জ মাহ আমি উঠিছোঁ হে, মাহঁতে গা চা ধুব গৈছে আৰু আহি পেলাই বনাব কিবা কিবি।
হা? হা?
উঠিচুহে বোলো আমি এতিয়া মাহত মানে তোম গা চা ধুব গৈছে কিব কিবি আহি পেলাই বনাবহি গা চা ধুই। ন তোমাৰ মিস্ত্ৰী লাগি আছে যে মিস্ত্ৰী আহিব এতিয়া আকৌ একেবাৰে বনাব।
অ', এনেইতো তোমালোকৰ খে-খে-খেতি কৰে কি নকৰে?
উম, খেতি মানে তেনেকে নকৰে এনে ঘৰত খাবলগীয়া চাউল কেইটাৰ কাৰণে কৰে আৰু ইমান নকৰে। তেনেকে মানে আমাৰ মাটিও নাই খেতিত মানে পথাৰত আৰু অলপ মান আছে।
অ'।
হুম?
খেতি কৰিব লাগে মানে।
উম, কৰে তোমাৰ মানে বেছিভাগ সৰিয়হটো মানে সৰিয়হৰ চিজন টো আহিলে সৰিয়টো কৰা হয়। এতিয়া মানে তোমাৰ আজিৰ পৰা গৈছে হেৰি তোমালোকৰ কৰে নাই?
উম, খেতি কৰিব লাগে তোমাক কিন্তু খেতি কৰিলে তোমাৰ চাউল কিনিব নালাগে ন। মে মিলত যোৱা মিলত যাই আনা।
উম সেইটো এতিয়া মানে আমাৰ তাৰ চাউল খিনি ঘৰত খাব মানে আমাৰ ইমান মাত। তি নাই পথাৰ চাউল সেকাৰণে কয় কেটামান। মানে বেছি নহয় অলপমান কৰা হয় আৰু।
উম, হ'ব দিয়া তোমাক কালি কণ্টেক্ট আছোঁ ন?
অ', অ'।
অ'।
উম উম